হেল্ল' অ শুনিছো, কি কৰিছা। অ শুনিলো কি কৰিছা বুলো কি কৰিছা
এনেই আছিলো
আহ আহ চাহ মই বনাম গৈয়া বৰষুণ পৰিলে একে পুৰা দপ দপকৈ
অ ছো বৰষুণ পোৱা নাই কিন্তু ৰ'দটো দিয়া নাই আজি
অঁ
বৰষুণ পৰিব চাগে ৰাতিকে
অ আমাৰ ইয়াত একদম পুৰা বৰষুণ দিছে একে
ছোৱালীজনীয়ে জ্বৰ ভাল পাইছে
অ পাইছে
উম কি কৰি আছে তাই
তাই আছে এতিয়া আকৌ মেগী খাই বোলে
তাইতো ফূৰ্তি পাইছে চাগে আও স্কুল যাব পোৱা নাই
আহ স্কুল যাব পৰা নাই আৰু ভাল পাইছে আৰু
আহ
এতিয়া হে আহ
ঘৰতে পঢ়িব দিবা আক তাইক
আহ ঘৰত পঢ়িব দিছো পঢ়াই নাই জ্বৰ বুলি পেলাই তাপা এতিয়া সেই মেগী বন মেগী খাই বোলে
আহ মেগী খাই নেকি
উমম
কোৱা কি কৰি আছা?
মই এনে আছিলো পঢ়িম আৰু অলপ পিছত
আহ তাৰপিছত হেৰি কি বুলি ক তই ভাত কিহে খালা আজি?
আজি ভাত আমাৰ মটৰ পনীৰ বনালে মায়ে
আহ
ক হালধি ছাতনি
আহঁ
আক হেৰি এই কলৰ যে ফুলটো যে থাকে যে সেইটো
অঁ অঁ অঁ অঁ
আহ আহ ভালে লাগে তোমালোকে কিহে খালা?
আমাৰ আজি হেৰি হ মই খিচিকে বনাই দিলো
অ
তাৰ গা বেয়া যে
উম উম
খাব নিবিছাৰে সেয়াকে বনাই দিলো তাৰ পিছত এতিয়া আকৌ ভোক লাগিছে ভাত তেতিয়া খেটিও নাখালে এতিয়া আকৌ ভোক লাগিছে বোলে মেগী বনাই আছে মেগী বনাই খাই বোলে।
আহ মেগী এনেই জ্বৰ হ'লে মেগীটো খাব মন যায়।
মই বনাই দিওঁ বোলো মই বনাই দিলে নহয় নিজে বনালেহে পচন্দ আহে বোলে।
কৰ'বাত ফুৰিব গৈছানে নাই।
ক'তো ফুৰিব যাবা এবাৰ ফুৰিবলৈ
মই মই শিলচৰত থাকোতে তেতিয়াই মিজোৰামলৈ ফুৰিব গৈছিলো
অ মিজোৰামত গৈছিলা কেনেকুৱানো জেগাখিনি
বহুত ধুনীয়া মানে শিলচৰৰ পৰা তোমাৰ ওচৰতে পৰে ন ত তুমি ট্ৰেইনতে যাব পাৰা। ত' ট্ৰেইনত গ'লে তোমাৰ তিনি চাৰি। টা লাগে
অ
মিজোৰামৰ টো মানে তুমি তাত সোমাব ললে তুমি তাত পাৰমিচনটো লব লাগিব অ অনলাইনে। লাই কৰিব লাগে আৰু পাৰ্মিচনটো কাৰণে পাৰ্মিট বুলি কয়।
অঁ অঁ।
তুমি সেই বস্তুটো অনলাইন লৈ ল'ব পাৰাও। পিছত মানে তেতিয়াহে তোমাক মিজোৰামত। সোমাব দিব ভিতৰত।
অ এনেই নিদিয়ে মানে।
এনেই নিদিয়ে।
অ।
তাকেই তাত গৈছিলো মানে বহুত ধুনীয়া ঠাই হয়। মান মানে এনেকুৱা লাগিব তুমি। চাইনাতে আহি গৈছে যেন লাগিব। বহুত ধুনীয়া। উম মানে মানুহবোৰো বহুত। শান্ত তাৰপিছত আকৌ একে গাড়ীবিলাক আমাৰ ইয়াত যেনেকৈ অলপো ডিচিপ্লিন নাই যে মানে। এ ভালকে নচলাই তাত ধুনীয়া আগতে। এটা লাইনতে মানুহ বিলাক কোনো মানে হৰ্ণ বজাই না। থাকে। হর্ন নবজোৱাকে।
অ নিজৰ, নিজৰ মানে নিজে চাইড দি এয়া জানি নিজে বুজি গৈ থাকে আৰু মানে। অঁ। চবতে তেনেকুৱা হলে ভাল লাগে হয় তেতিয়া গাড়ী চলাবলৈ মানে ভয় নাথাকে আৰু।
উম হয়।
সেই কি কি চালা?
তাত আকৌ পাহাৰেই পাহাৰ চাইছো বেছিকে। স্কাইৱক বুলি জেগা এটা আছে। তাত মানে তোমাৰ গ্লাছৰ পুৰা বনি থাকিব বহুত ওপৰ হাইটত। একে ওপৰত আৰু তাত। তোমাৰ গ্লাছৰ হেৰি ফেঞ্চিং বনি থাকে। ত' তাতে খোজ চিব লাগে গ্লাছৰ হয় গোটেইটো।
অ তাতে ভয় লাগে নাই।
ভয় ভয় লগা নাই মানে চবেই গৈ আছিলে যে সেইকাৰণে ভয় নালাগিলে ইউটিউবত চাগে দেখি চাই বিলাক
অ মই চোৱা নাই মানে মাৰি চোৱা নাই চাব লাগিব ব কিন্তু এনেই মই তোমাৰ ফটো দেখিছো। ছিলো উম মানে মই ভাবিছো ক'ত গৈছিলে বোলো সুধিব পাহৰি আছিলো।
অ মেইন তা ৰিয়াগ বুলি জেগাত এটা আছে তাতো যাই পেলই তুমি ফুৰিব পাৰা পাহাৰৰ নিচিনাই হয়
কি জেগা
ৰিয়াগ জেগা এখন আছে উম গোটেই পাহাৰৰ মাজত আছে সি টো
আহঁ
উম তাতো যাব পাৰা ধুনীয়া ঠাই হয়
অ তোমালোকে তাত ক'ত থাকিলা
আমি হোম ষ্টে বুলি এটা লৈছিলোঁ
অ
মানুহ এজনৰ ঘৰ হোমষ্টে মানে তোমাৰ এনেকুৱা বস্তু হয় মানুহ এটা ঘৰে থাকে হা সেই ঘৰত আহ সঁতে আহ নিজে তলত থাকিব আৰু ওপৰৰ জেগাখিনিত তোমাৰ ৰুম থাকিব পাকঘৰ নাথাকে পাক ঘৰটোত মানে তুমি খানা নিজে, মানে খাব পাৰে আৰু। আকৌ, হেৰি বাথৰুম থাকিব মানে গোটেই ঘৰ নিচিনাই বুলি ধৰি লোৱা হোটেলৰ নিচিনা নহয় যেনেকে হোটেলত তোমাৰ খালি ৰুম হে থাকে। হয় নহয় পাকঘৰতটো নাথাকে ত তোমাৰ মানে হ সেই বস্তুতো তোমাৰ ঘৰত। টো আহি যা। সেই পাকঘতো আহি যায় নিজে বনাই কৈ, খাব পাৰো আমি সেনেকেইে কৰিলো আমি ছয়জননে হাত মানে বহুত সাতজন মান আছিলো। আমি, সেনেকেই মানে অ থাকিলো কৰিলো চাবজি তবজি আনি। খানা চানা বনাই খালোঁ।
অঁ অ নিজে বনালা আৰু?
উম,
আহ তাৰপিছত সেই, ঠাণ্ডা নে তাত? জেগাখিনি অ'। বৰফ পৰেনে?
নহয় বৰফতটো এতিয়া নপৰে এনেও বৰফ নপৰে মানে উ এনেই ভাল আও ঠাণ্ডা গৰম নহয়।
অ, অ,
পাহাৰত যেনেকুৱা লাগে সেনেকুৱা?
অ' মানে যাব মন যায় এতিয়া হয় হেৰি যে এতিয়া ইমান চিনি নোপাওঁ এতিয়া আকৌ নিব লাগিব বেলেগে হয়। এনেকে কোনোবা যোৱা ওলালে যাব লাগিব আৰু।
হয় আগৰ কোনোবা যোৱা ওলালে ভাল আৰু
অ' লগ ওলালে।
উম,
গৰমৰ দিনত গ'লে চাগে বেছি ভাল হ'ব ঠাণ্ডা লাগিব চাগে।
অ' গৰমৰ দলত গলে ভাল হ'ব। মানে আমিটো ফেব্ৰুৱাৰীত গৈছিলোঁ। এতিয়া ঠাণ্ডা আছিলে।
অ' তেতিয়া বাৰু এনেও ঠাণ্ডা। ঠাণ্ডাই থাকে।
উম, ভাল লাগে গৈ বেছি মানুহ হ'লে। ভাল লাগে অকলে অকলে যাই ভাল নালাগে।
হ' অকলে গৈ ভাল নালাগে। তেনেকুৱা জেগাত হয় কিন্তু ঢেৰ মানুহ হলে ধৰি লওক অলপ ঘূৰিব কৰিব পাৰি ভয়ো নালাগে অকলে হয় ঢেৰ মানুহ হ'লে। এতিয়া অকলে মানে বা দুটা তিনটা গলে অলপ ভয়ে নিচিনা লাগে আৰু।
অ' হয় আকৌ।
উম, অচিনাকি জেগা যেতিয়া
উম, উ তাই কি টিউচন যাব নে? টিউশনো নাযায় এতিয়া।
ন ঘৰতে লয়হি। এতিয়া মানে এইকেইদিন জ্বৰ কাৰণে আও। ল'ব দিয়া নাই তাইও গা বেয়া আকৌ ল'ব নোৱাৰে যে। তাৰপিছত আজি অকমান ভাল পাইছে এতিয়া কি কৰো মাতিম চাগে লবলৈ নহলে নপঢ়ে যে।
অ' কিয় নপঢ়ে পঢ়া বা আজিকালি ল'ৰা ছোৱালী ঘৰতে টিউচন নিদিয়া কে মোবাইলৰ পৰা চাই চাই পঢ়ে চবে ইউটিউবতে চব আহে।
অ', সেয়াই কি বুলি কয়। তেওঁ মানে দিছোআও অইন দিয়া নাই, মানে অসমীয়া হিন্দীটোৱে দিছো কিয় তাৰ স্পেলিং মানে ভুল কৰে এনেই পঢ়িব কৰিব ধুনীয়াকে পাৰে এই আকা হুচৰিকাৰ খিনি যে গুচুকা সেইখিনি বহুত ভুল কৰা তাই এই লিখিবহে পাহৰি যায় সেইটো কাৰণে মানে
অ সেইখিনি তাইক বহুত লিখিব দিবা কি চাই চাই ধৰি লখ লিখিব দিবা তাৰ পিছত হেৰি অ মানে অ চাই চাই ছেম বস্তুটো চাৰি পাঁচ তই লিখি থাকিলে তাই নিজেই তেতিয়া গম পাব ক'ত ভুল হৈ আছে ক'ত নাই
অ
লিখি থাকিবই লাগিব তাৰ আকৌ এলাও কৰে নহয় শিকিবলৈ
অ এলাহ কৰে যে তাই
উম
ক'ত মানে ডায়ৰী বহিব এতিয়া অসমীয়াত এতিয়া ডায়ৰী আমি যেনেকাে ইংলিছত ফুল ষ্টপ দিয়া যে অসমীয়াত ডায়েৰী বহে হয় কত কেনেকে বহে মানে তাই সেইটো মানে বুজি পোৱা নাই মানে সেইটো কাৰণে এইখিনি বুজাবলৈকে টিউচন মই পঢ়ালে নপঢ়ে ময়ো বাৰু পঢ়াব পাৰো হয় মই পঢ়ালে যে তাই নপঢ়ে ফাং ফুং কৰি থাকে যে
উম
টিউচন বোলো দিওঁ তাৰপিছত হেৰি এই এনে ক'ত দাড়ি কমা হুচুকা তাৰ পিছত আকৌ সেইবিলাক ক'ত বহে বোলো সে টিউচন মাছটৰে জনীজনী কছ প বলৈ বুজাই দিবি বোলে খিনিকে বুজাব দিছোঁ আৰু। এনেতো তাই পঢ়িব। জানেই, অসমীয়া ধুনীয়াকে পঢ়ে।
অঁ।
হিন্দীও ধুনীয়াকে পঢ়ে, খালি সেয়া সেইখিনিয়ে ভুল কৰে।
তাই দাতৰ বিষ ভাল হৈছে নে।
তাৰ পিছত আজি কৰবাত এতিয়া ভতি বেলা ফুৰিব যাবানে নে, ঘৰতে এনেই থাকিবা।
উ আজি দিনতে বঙাবাৰী গৈছিলো, তাতে বজা কৰি আহিলো। বজা বা যে, সে আলু। পিঁয়াজ আকৌ আদা আৰু কিবা কিবি আনিলোঁ আৰু।
অ তাত হেৰি কম দামত পাই চাগে বাৰু। যাত তলত।
অ, অলপ কম দামত। অলপ বেছি কমতো নহয় আৰু অলপমান কম।
অঁ।
উম।
হ তেনেকুৱা বজাৰ পাই এ নাই ভাল, শাক চবজি যে।
উম', হয়।
অমান হ'লেও কম দামত পোৱা যায় মানে, মই সে বজাৰৰ পৰাই আনো।
অ',
উম ', হ'ব দিয়া। হ'ব দিয়া নহ'লে অ',
আহ',